হেল্ল' অহ কি কৰিছা
অ এনে আছো তুমি
আছো এনে ৰ‌ ভাত পানী খালা
অ খালো ইমান গৰম পৰিছে সেইকাৰণে মানে বাহিৰত এনেই তোমাৰ আছিলোঁ আৰু কি কৰিছা তুমি এনেই আছা
উম এনেই আছো ৰ বা ব্যস্ত আছা নেকি
হেল্ল'
ব্যস্ত আছা
অ নাই নাই কোৱা
উম নাই মানে আজিকালিতো এতিয়া বৰ্তমান আহ বাকীতো চব সকলো ঠিকে আছে এনে বিশেষ কিবা ব্যস্ত নাই নেক আজিকালি
অ মই তেনেকে বিশেষ ব ব্যস্ত মানে কি আৰু এতিয়াতো গৰম বন্ধ দিছে কলেজবিলাক বন্ধ যে সেইকাৰণে মানে এতিয়া ব্যস্ত তেনেক নহয় অলপ আৰামতে আছো কেতিয়াবা ধৰা এনেকে ঘৰৰ কাম কৰো বা মোৰ মানে নৃত্যৰ মানে তোমাৰ ক্লাছ থাকে তেতিয়া মানে মই তাতে ডান্সৰ ক্লাছত যাওঁ আৰু মাজে সময়ে এইটো ঘৰতে আছো আৰু গৰমৰ কাৰণে কতো যাবলে মনে নাযায় যে সেইকাৰণে ঘৰতে থাকো আৰু তুমি
অ অ মোৰো একেই অৱস্থা কলেজ বোৰতোতো এতিয়া বন্ধ হৈ আছে তো ঘৰতো অলপ কাম লাগে ধৰা
সেইটোয়েটো এতিয়া আগষ্টৰ পৰাহে ধৰা তোমাৰ নতুন চেচনটো আৰম্ভ হব
উম সেইটোয়ে অ নতুন চেচন আৰম্ভ হলে আকৌ ক্লাছ এচাইনমেন্ট আকৌ পৰীক্ষা সকলো আকৌ আৰম্ভ হৈ যাব আকৌ আমনি লগা হব
সেইটোৱেতো মানে বন্ধ দিলেও ভাল লাগে আকৌ নিদিলেও মানে উম খং উঠে ধৰা ৰ'দত ৰদত এতিয়া ক্লাছ কৰিব যাব লাগে কলেজত ইমান গৰম পতাতে আগষ্ট মাহতটো আৰু গৰম হয়
উম উম ঠিক কৈছা মানে
মানে ব তেতিয়া আকৌ বন্ধতটো লাগে লা মানে বন্ধতটো লাগে যেন অনুভৱ হয় কিন্তু আকৌ এতিয়া বৰ্তমানে মানে এনেই আছো যে কাণে বন্ধতটো নালাগে আৰু কলেজ যাওঁ যাও লাগি থাকে
অ অ ঠিক কৈছা এনে তোমাৰ উ অ কিবা কলেজত পঢ়ি কেনেকুৱা লাগি আছে
বৰ্তমানতো ভালেই লাগে কলেজত পঢ়ি কেনে মানে ধৰা ধৰা তোমাৰ এতিয়া নতুন নতুন কিছুমান আমি কথা শিকিব পাইছো কলেজীয়া জীৱনটোত এতিয়া আগতে স্কুলত মানে শিকাইছিল য যদিও ধৰা স্কুলৰ কথাতে মানে স্কুলৰ লগৰ খিনিৰ সৈতে মানে একেলগে ধৰা কথা চথা পাতিছিলো কিন্তু এতিয়া মানে সম্পূৰ্ণ বেলেগ এখন ধৰা পৃথিৱী বুলি ক'ব ক'লেও ভুল নহয় সম্পূৰ্ণ এখন বেলেগ দুুনিয়াত আছো আৰু তেনেকুৱা যেন ফিল হয় কেতিয়াবা মানে
উম উম ঠিক কৰিছা সেইটো ভাল কথা বাৰু তাহাতৰ লগত কলেজ বা উ মানে তোমালোকৰ কলেজত লাইব্ৰেৰী আছে নে নাই
অ লাইব্ৰেৰী ৰ আছে আছে এ তুমাৰ এটা চাইডত মানে ডাঙৰকে এটা বিল্ডিং আছে আছে চেনট্টেল লাইব্ৰেৰী বুলি তাতে তেনেকে আছে আৰু তাতে কিতাপ মানে মই মই তেনেকে যাই পোৱা নাই দুদিননে এদিনে গৈছিলোঁ
অ'! অ'! অ'! উম, আচ্ছা! এনে, উম নিয়মীয়াকৈ নেকি, এনে, এনেই যোৱা কেতিয়াবা?
অ'! তাকেইতো, তোমাৰ এই যেতিয়া ধৰা, ক্লাছ তেনেকে নাথাকে বা এটা ক্লাছৰ মাজত অলপ, গেপ আছে। তেতিয়া মানে যোৱা হয় আৰু মানে, এতিয়া পৰীক্ষাৰ কাৰণে ব্যস্ততাৰ কাৰণে, এতিয়া যোৱাই হোৱা নাই।
অ'! আচ্ছা, তোমালোকৰ লাইব্ৰেৰীত এনে, কেনেকুৱা ধৰণৰ কিতাপ পোৱা?
তাতে, ধৰা তোমাৰ উপন্যাস, গল্প লগতে মানে, সকলো বিষয়ৰে মানে, ভাগ, ভাগকে বিলাক আছে। ধৰা এ, কেতিয়াবা ধৰা, এটা বিষয়ক লৈ এখন কিতাপ মানে আছে। সৰু এটা বিষয় লৈ তেনেকুৱাকে আছে বা জীৱনী হওঁক, তোমাৰ ডিক্সনাৰী, অভিধান হওঁক বা সাধাৰণ জ্ঞান মানে, বহুত প্ৰায়, ধৰণৰ কিতাপখিনি আছে আৰু।
আচ্ছা! তুমি এনে, কেনেকুৱা ধৰণৰ কিতাপ পঢ়িব ভাল পোৱা?
মই সাধাৰণতে, তোমাৰ উপন্যাসবিলাক পঢ়িব ভাল পাওঁ আৰু লগতে মই মানুহৰ আঁ তোমাৰ, জীৱনী বিলাক পঢ়িব ভাল পাওঁ আৰু যিবিলাক ধৰা তোমাৰ সফল হৈছে। বহুত কষ্ট কৰি মানে, গৈ কেনে সফল হৈছে।
অ'!
উম, তেনেকুৱা বিলাক ভাল লাগে আৰু। তোমাৰ এ হেৰি বিলাক, এই তোমাৰ কোনবোৰ বুলি যিবিলাকে আমাৰ অনুপ্ৰেৰণা জগাই। মানুহবোৰৰ কাহিনীক লৈ বা কিছুমান কৈ ন' মতিভেত দিয়ে কিছুমান কিতাপে। এ, ঠিক তেনেকুৱা কিতাপ ভাল পাওঁ আৰু।
অ'! অ'! আচ্ছা! অ'! মইয়ো সেনেকুৱাই। মই গল্প বা উ, উপন্যাস সেইবোৰ বেছি ভাল পাওঁ। পাওঁ আৰু গল্প পঢ়িলেও ধৰা, মনটো ভাল লাগি থাকে মোৰ। আৰু আঁ সেইয়াই আৰু।
আৰু এতিয়া চোৱা মানে, এ, এনেই কলেজত গ'লে ধৰা, একে কিতাপ চোৱা যায়। কিন্তু, ঘৰত আহিলে তোমাৰ মোবাইলটোতে ব্যস্ত হৈ থকা যায়। মানে, আজিকালিৰ যুগটোৱে এনেকুৱা হৈ পৰিছে ধৰা। অ'! সকলোবোৰ মোবাইল ফোনতে ব্যস্ত হৈ থাকে।
অ'! এইটোত।
আৰু আজিকালি ল'ৰা ছোৱালী মানে, ধৰা তোমাৰ সাধাৰণ জ্ঞানে হওঁক,
ক'ব গ'লে, কিতাপ পঢ়াটোতো এটা ভাল অভ্যাসেই। উম, কিন্তু কেৱল কিতাপ বোৰ অকল পৰীক্ষাৰ বাবেতো নহয়। নিজৰ জ্ঞান বঢ়োৱাৰ বাবেও পঢ়া উচিত হয়। ধৰা, বেলেগ বেলেগ কেতিয়াবা বাহিৰা বস্তু জানিবা। বাহিৰা কিতাপ পঢ়িলে।
অ'! সেইটোৱেটো।
অ'! অ'! হেৰি কি কিবা তোমাৰ হেৰি, লাইব্ৰেৰীত পঢ়িবলৈ বাহিলৈ বহি লৈ ঘৰতকৈ বেছি মন বহে নেকি?
অ'! লাইব্ৰেৰীত, অ'! পঢ়িলে ভাল মানে, তাতে পঢ়িব পাৰি জানানে? তাতে, মানে একদম দম শান্ত পৰিৱেশ হৈ থাকে যে। কোনে মানে, তোমাৰ হাই হাল্লা নকৰে। সেইকাৰণে মানে, তাত তাতে ভাল লাগে আৰু।
পঢ়ি কেনে, ঘৰতকে মানে, ঘৰতটো ধৰা থা এটা, দুটা, চলিয়ে থাকে, তেনেকুৱা আৰু।
অ'! অ'! আৰু ঘৰত ধৰা, তুমি টিভি চোৱা যায়। তাৰপা অ'! মোবাইল বা আন কামৰ বাবে মানে, মনবোৰ ইফাল সিফাল হৈ থাকে।
সেইকাৰণে মানে লাইব্ৰেৰীতে পঢ়িব লাগে বুলি মই ভাবোঁ আৰু পঢ়াটো উচিত আৰু।
উম উম ঠিক কৈছা আজিকালি বহুতে কয় যে ইন সকলো তথ্য পোৱা যায় ত' মানে তেন্তে লাইব্ৰেৰীৰ প্ৰয়োজন কমি যোৱা নাই। নেকি।
চাহে কবলে ক মোৰ মতে আৰু ধৰা এ লাইব্ৰেৰীতটো মানে। এইটো কমি যোৱা নাই বুলি ভাবো প্ৰয়োজন কাৰণ মানে ইণ্টাৰনেটত। তইথ বিলাক ঠিকে প সহজতে প আমি সহজতে লাভ কৰো হয়। কিন্তু মানে হ'লেও কিছুমান ধৰা আহ তথটো তোমাৰ সঠিক নহ'বও পাৰে। মানে কিছুমান ভুলকৈ আহিবও পাৰে সেইকাৰণে মানে যিলাক যিহেতু লাইব্ৰেৰী। কিতাপ বিলাক বা যিকোনো কিতাপে বিশেষজ্ঞ মানুহ বিলাকে লিখা সেইকাৰণে মানে ভাবো আৰু যি। সেইবোৰ মানে বিশ্বাসী বা সেইবোৰে সঁচা তথ্য দিয়ে।
অ অ সেইটো হয় বাৰু দে সেইটো ঠিক কথা কৈছা। আৰু আন এটা কথা হ'ল যে লাইব্ৰেৰীত বহি পঢ়িলেও এটা শৃংখলা আহে। আৰু নিয়মীয়াকৈ পঢ়াৰ অভ্যসো গঢ়ি উঠে আমাৰ।
অ তাকে।
উম।
আৰু মানে মই ভাবো আৰু ধৰা কিতাপ।
তোমালোকৰ লাইব্ৰেৰীত কিতাপবোৰ ঘৰলৈ নিব দিয়ে নে।
অ দিয়ে দিয়ে মানে তুমি লাইব্ৰেৰী কাৰ্ড নহলে আমাৰ আইডি কাৰ্ডটো দেখালেই হ'ল। আ তোমাৰ আ তেনেকে ধৰা আনিব দিয়ে আৰু এটা চাইন কৰি কেনে যোনে মানে এটা নিৰ্দিষ্ট সময় থাকে দেই ধৰা তুমি পোন্ধৰ দিনৰ কাৰণে এইখন কিতাপ নিচা তেনে। দিয়ে আৰু।
আৰু যদি কেতিয়াবা দেৰি হৈ যায় কিতাপটো আকৌ ঘূৰাই দিয়াত তেতিয়া।
তেতিয়া জৰিমনা দিব লাগে।
অ আচ্ছা আচ্ছা আৰু আজিকালিতো ডিজিটেল লাইব্ৰেৰী কথাও শুনিবলৈ পাওঁ।
অহ। ডিজিটেল লাইবেৰি এতিয়া বহুত মানে তোমাৰ এতিয়া ধৰা ইবুকে বা অনলাইন জাৰ্নিলে হওক বা মানে কলেজ বিলাকত আজিকালি কম্পিউটাৰ সা সুবিধা। হৈছে হা বহুত খিনি মানে উন্নত হৈছে এতিয়া আগৰ দিনৰ সেই কলেজীয়া কলেজ। টো হৈ থাকা নাই আৰু। নতুন নতুন কিছুমান ধৰা তথ্য পোৱা যায় বা গৱেষণাৰ তথ্যও পোৱা যায়। যায় তেনেকুৱা আৰু।
অ অঁ ঠিক কৈছা আৰু ধৰা। কিন্তু মোৰ মতে আৰু হাতেৰে কিতাপ ধৰি পঢ়াটো মজাই বেলেগ ধৰা। আৰু উম তেনেকুৱাই লাগে ধৰা। কাগজৰ কিতাপ পঢ়িলেতো বেছি মনোযোগ দিব পাৰো।
আহ, তাকেইতো এতিয়া ধৰা মানে মই চেষ্ট টা কৰিম আৰু যদি এ তোমাৰ সপ্তাহত এদিনকে লাইব্ৰেৰী যাই কেনে ধৰা বা কিতাপ পঢ়িব।
উ। উম উম, সেইটো বাৰু ভাল হব তোমাৰ বাবে আৰু নতুন চেচন আৰম্ভ হলেও মোৰো চেষ্টা কৰিম সপ্তাহত মানে তাতে এবাৰ লাইব্ৰেৰীলৈ যাবলৈ।
উম সেইটোয়েতো, কিতাপ এতিয়া চোৱা কিতাপ পঢ়াতো ভাল বাৰু এইটো অভ্যাসটো ভাল কিতাপ পঢ়ি এ ধৰা কেৱল, এ তোমাৰ পৰীক্ষাতে নাম্বাৰবিলাক নাবাঢ়ে। বা এতিয়া নিজে নিজৰ জীৱনৰো কিছুমান কথা শিকিব পাৰি আৰু সেই মানে কোৱা হয় ন কিছু বহুতে কয় যে কিতাপ আটাইতকৈ মানে ভাল বন্ধু মানুহৰ।
উম।
তেনেকোৱা আৰু উম এতিয়া ভাল বন্ধু বা বা সৎ বন্ধুবিলাকে যেনেকে আমাৰ সৎ পথ দেখুৱায় তেনেকোৱা কিতাপেও কৰে। কিতাপে সৎ পথ দেখুৱায়
অ সেইটোৱে সেইবাবে কোৱা হয় ন যে অ কিতাপ মানুহৰ আটাইতকৈ ভাল বন্ধু আৰু অহ ক'ব গ'লে মানে কিতাপেৰে সকলো জ্ঞান বোৰ আমি আহৰণো কৰিব পাৰো বহুত এনেকোৱা কিতাপ আছে যোনখিনি টা কথা আমাৰ শিকাই থলে
উম
অ তাকে তোমাৰ লগত মানে আজিৰ কথা- বতৰাখিনি মানে পাতি বহুত ভাল লাগিল। আৰু লাইব্ৰেৰীৰ বিষয়ে বহুত কথা আলোচনাও হ'ল।
অ আকৌ পিছত কেতিয়াবা কৰিম আলোচনা।
উম ঠিক আছে দিয়া তেন্তে আজি ৰাখিছো।
হা!